হেল্ল' ঐ বেকগ্ৰাউণ্ড মিউজিক আহি আছে বেকগ্ৰাউণ্ড মিউজিক।
একক ছেকেণ্ড। এতিয়া?
এই গান লগাই আছ, কোনে গান লগাই আছে?
পপাই । হা?
শুনি আছোঁ।
এতিয়াও?
উম, ওলাই আহ আৰু অকন ওলাই আহ আৰু অকন ওলাই আহ।
ৰ ৰ ৰ মোক ফেনখন অফ কৰি দিবিচোন, মোৰ ফেনখন অফ কৰি দিবিচোন।
হেল্ল'?
অ', এতিয়া?
আহি আছে আহি আছে আহি আছে।
এতিয়া?
ছাউণ্ডটো ছাউণ্ডটো কমাব দে অকণ।
ক'ত কমাব আৰু! জুবিনৰ গান লগাই থোৱা আছে আৰু এতিয়া হেৰি কমাবনে চাউণ্ড কমাবনে। মাৰণ খাম ধৰি লৈ পিটি দিব।
হেল্ল' এতিয়া এতিয়া এতিয়া এতিয়া ঠিকে আছে।
এতিয়া ঠিকে আছে?
উম। ইয়ে ৰাম আহি আছে আহি আছে বৈচনে লৰা।
এ ইমানোতো অহা নাই।
এই ত মই শুনি আছোঁ ধুনীয়াকে।
তইহে শুনি আছ।
দে ক কি কৰি আছ?
একো কৰা নাই গেম খেলি আছিলো, তই ক?
মও এইয়া মবাই এই কথা পাতিছিলোঁ কথা পাতি পাতি তই তোলে ফোন এটা কৰো।
মোলে চাউণ্ডটো কমাই দিবি যা চাউণ্ডটো কমাই দিববি যা। চাউণ্ডটো কমাই দিবি যা নহ'লে ভাঙি পেলাম বুলি ক সেইডাল। অহ।
এ এই ডাল কি বুলি কয়, ভাত পানী খালী।
নাই এতিয়া ক'ত খোৱা হয়, সেইটো কাৰণে গাডাল ধুওঁ গৈ।
উম।
তই খালি।
উম উম উম। ভাত খালো।
আজি কি আছিলে ভাতৰ লগত।
আজি ভাতৰ লগত তোমাৰ, এ দালি ভাজি ভাত। স।
নিৰামিষ মানে।
উম উম।
কিমান নো মাংস খাবি।
তাকে।
মোৰ যে মাংস খাওঁতে খাওঁতে হাগিবই নলগা হৈ গৈছিলে।
সেইয়াই।
অ'।
কৰা।
ক বাকী ক।
বাকী তোমাৰ আজি টো পাই পাইছ।
উম পালো, কিন্তু যে এইখিনি যে কেলকুলেট হ'ব নে নাই।
হ'ব হ'ব হ'ব হ'ব, সি সোনকালকে হ'ব টেনচন কৰিব নালাগে।
আকৌ, এই এইডালো কমপ্লিট কৰিব লাগে নহয়। এইডালতো একো অহাই নাই দেখোন।
অ', আহিব।
একো দিবও অহা নাই, একো কৰিবও অহা নাই দেখোন।
অঁ উম। এই লাহে লাহে এৰিব আৰু এনেই পইচা পাতিটো কোনোবাই খোজিছে নেকি বাৰু।
হম।
পইচা পাতি খুজিছে নেকি? উ।
কি সুধিছে নেকি, কৈছিলো যে হুনাও বুলি
অঁ অঁ নহয় নহয়, এইটো এই ফোন কৰাটো।
অঁ'।
দিলি তই।
নাহ।
ঠিকে আছে। নে। তাকে।
এ কি খুলি আছ বাৰে বাৰে অ'।
ভাই কি গৰম লাগিছে ঐ, ক'তনো আহি পেলাই বহি ল'লোঁ নহয় থুই।
ঘামি গলো দুই মিনিটতে ইমান
গৰম তোমা ফালে বেয়া ৰ'দ দিছে ন।
উম ৰ'দ মানে কোবই নালাগে আউ। অহ
এ তই টা ট্ৰানছক্রিপচন পালি
নাই নাই মই
দিব বাৰু এ দিপোৱে নাই সোমিয়াই দিম বুলি কোৱা নাই অ হয়
তাক কৈছিলো সি কোৱাৰ পিছত নুসুমিয়ালে নকৰিলে নাজানো কি কৰিলে
কিটো অ
বাকী তই কেইটা কৰিলি
মই কালি ৰাতি ত্ৰিশটা কমপ্লিট কৰিলো আৰু এটা নাম্বাৰ হে সেই শুনিছ কালি কালি এটা ত্ৰিশটা কৰিলো আৰু এটা নাম্বৰ নাই কৰা এতিয়ালৈকে মাক কি মায়োজ
আকৌ হেৰিত ট্ৰানসক্ৰিপশন টো কেইটা হ'ল
ট্ৰানসক্ৰিপচনটো এ হেৰিটা হৈছে পোন্ধৰশ টা মান হৈছে
কিমান বাৰু পোন্ধৰশ তাত
দুহেজাৰ দুহেজাৰ মান পাব লাগে এইব দুুটুত গেটা
মানে এটাত কেইটকাকৈ পায়
এট এটাত এক টকা কিমান পইচাকে পায়
ছা ভালে আছে বা তই দিনটোত কেইটা কৰ
তোৰ কথা তই যেইতা কৰিব পাৰ হা নাই কোৱা থাকিব এইটো তোমাৰ আগষ্টলৈ থাকিব এইটোহে থাকিব এই ফোন ফোনটো তোমাৰ হেৰিলৈকে গুছি যাব হেৰি তা কলেকে গৈছ তেৰ তাৰিখে খতম হব জানৱে চাগে তই
উম উম গম পাইছোঁ এইটো বাউ
ভাল ব্যবহাৰ
বাকী ক কি কৰি আছ কি কৰা নাই
বাকী এতিয়া তোমাৰ এইয়া এই হেৰি টো যাম ওলাই যাম বুলি ভাবিছিলো কলোকো ওলাই যাব পৰা নাই ৰদ দাল পৰা আৰু
এ জি অই তই ক্ৰিকেট খেল নে
অঁ খেলো
আমাৰ টুৰ্ণামেণ্ট আছে নহয় খেলিবিহি নেকি
অহ দে টিম টিম মই টোটৰ ফালৰ পৰা খেলি দিম
অ তই বলাৰ নে বেটছো আনি দিয়া
অল ৰাউণ্ডাৰ
আমাৰ এই হেৰিত পাতিব, বিষ্ণুজ্যোতিত পাতিছে ছেভেন চাইড
অঁ, এই এতিয়া হে হেৰিওটো খুলিব চাগে?
কোনে?
এইটো যে এইটো কি বুলি কয়? এইট্, অভিহঁতৰ ঘৰৰ ফালে যে শকতকে ল'ৰা এটা আছে কোলাকে।
অভি মানে, কোন অভি?
অভিক চিনি নাপাৱ নেকি?
এই ৰুবু পুতেক নেকি?
অঁ, অঁ অঁ সিহঁতৰ ঘৰৰ ফালে যে এই যে সিহঁতঘৰে এ ল'ৰা এটা আছে শকতকে ভাল ক্ৰিকেট খেলে বোলে সি?
এ জানো শকতকে জানো, দেখিলেহে চিনি পাম কাৰ কথা কৈ আছ।
তোহঁতৰ কোনখন স্কুলত পাতিব? এইখনত, এই তিনিআলি ৰাস পতাখনত?
অঁ, অঁ, অঁ সেইখনত।
আহিম, জাষ্ট চাম।
আহি যাবি অঁ।
উম, যদি খেলিবলৈ পালে খেলিমেই। কিমান, জইণ্ট ফিজ কিমান?
জইণ্টফিছ বাৰশ।
বাহ! ইমান!
প্ৰাইচ ফুল হেৰিত ত্ৰিছ হেজাৰ আৰু পোন্ধৰ হেজাৰ।
এইফালে।
এইবিলাকটো লাভ আছে জাননে এনেক টুৰ্ণামেট-চুৰ্ণামেট পাতিলেও ক্ৰিকেটৰো।
লাভ আছে, লাভ আছে সেইটোৰ। এই কিন্তু সেয়াত টুৰ্ এ ক্ৰিকেটৰ টুৰ্ণামেণ্ট পাতিলে অলপ খৰচা-পাতি ধেই হৈ যায়। কাৰণ, কিয় জাননে? লাইট-চাইট বিলাকৰ ক থা আছেটো।
উম, উম। আৰু কম লাইট লগাব লাগিব নেকি? একে দিনৰ নিচিনা পোহৰ কৰি থব লাগে।
একদম পুৰা মানে, তাত নকৰিলেও নহব পোহৰ।
উম। আমাৰটো ইয়াততোটো অলপ কমে হয়। এনে আই পি এল- চাই পি এলৰ লাইট সোপা দেখিছেনে নাই? বা!
মেজৰ আৰু তিনটা তিনটা।
কেনেকুৱা দিয়ে!
ভুং, ভুঙ কোনদিগি যায়।
এইবিলাক যেন দিন নহয়, কি কিবাহে কৰি পেলাইগে ন'? এইবিলাক লাইটতটো ডাৰেক্ট চাবও নোৱাৰ।
একো কৰিব নোৱাৰো তই তাত। ঐ ল'ৰা, কি? কোন ডাল? এইডাল, নুশুনে, এইডালটো নুশুনে। শুনা নাপায় এইডালদি।
সিফালে এ এফালে যাচোন, এফালে যা।
তই আচল চিনি পাৱ নহয়, এইডালো চিনি নাপাই মোবাইলটো। নহয়, দেউতাই এইডালো শুনা নাপায়। পায়। পায়! কিয়? এইডালে শুনা নাপাৱ, পায়। লগাই চাচোন যা। হেল্ল!
ই এইডালে শুনা পায় নাপাই কৈ আছ অ'।
এই ব্লুটুথটো ডেতাৰ মোবাইলটো কিবা হেৰি হৈছে তোমাৰ এ। শুনা নাপায়। এইডালে শুনা পায়নে চাচোন।
এই পানীত ডুবাই দিব দে।
উম তাকে, ব্লুটুথত শুনা পায় কিন্তু এই কেবুলডালত শুনা নাপায় সেইদিনাখন কালি চাইছিলো। কেবুলডালত, ব্লুটুথত টো কি হ'ল জানো তাকে বিচাৰি ফুৰিছো ৰ।
অৱ।
কোলৈ নিছে? ভিনদেউৱে নিছে।
অ' ব্লুটুথতু কি ভিনদেউৱে নিছে গান শুনি আছে।
বোলো হেয়াল নেকি? হেল্ল'।
উম ক শুনি আছোঁ।
কালি তুমি হেৰীতু জেগাত
এই ছেভেন চাইড খেলাটো অণ দিগদাৰ হয় জাননে।
শুনিচ।
শুনিছো শুনিছো ইয়া গোটেই পৰি গত অ'।
এই ছেভেন চাইড খেলাটো অকণ দিগদাৰ হয় কিন্তু ন।
উম উম উম উম। ঐ
তই এইফালে লেকচাইডে মাৰিলে ওপদিটো চেচিয়ই আৰু।
এই। এই ক্ৰিকেট খেলিব হলে তোমাৰ মানে চ চেট দি খেলিব লাগে বুজইছ নে।
উম ৰং চাইট খেলিব পালে ভাল।
উম এই মানে বেয়া নহ'লে।
এই লে এই চভেন চাইড হ'লে, অকল ষ্টেট খেলিব লাগে ন।
উম হুম।
অকল ষ্টেটে খেলিব লাগে যে।
এইটোইটো।
আৰু আম আমি হ'লোঁ এতিয়া অল চাইড খেলা প্লেয়াৰ অল চাইডেতো মাৰিব মন যায় ন এতিয়া ঘপচ হেলিকপটাৰে ঘূৰালো বু হা ষ্টেট মাৰিব কাৰণে চাইদেউ এইডছ লাগিতু যো গুচি যাব পাৰে ন।
লাগিলটো হৈছে।
উম এনে ক এই হেৰিত কি কয় চছেভেন চাইডত যে বেচিকেলি যে কাঠ বেছি খেলিব লাগে কাটি কুটি।
অৱ অৱ আৰু তই কোচ কবলৈ কাটি কুটি তই কোচ কবলৈ কাটি কুটি খেলিব নোৱাৰঅ।
উম তোক যদি আকৌ কচক জেগাত যদি নেফিয়া দি দিয়ে ছেচেই।
চচেই, মানে কি জান তই এইবিলাক এই এইবিলাক হৈছে এই হেৰিবলবিলাক হৈছে যোনবিলাক তোমাৰ কি ব'ল বুলি কম! টেনিছ বল বিলাকত তই মানে যিকোনো টেনিছ বলত তই কাটি কুটি খেলিব নোৱাৰ।
এ এ এ এ কিন্তু উজ্ববলটো ভাল আছে আক দেই।
এ সেটো ওজন যে অকমান সেইটো বলটো স্পীড যায় অলপ।
উম আক
শুনিছনে।
উম শুনি আছো।